অ'
হেল্ল'
অ' হেল্ল' হেল্ল'-হেল্ল'-হেল্ল' শুনিছানে?
টো অহা নাই
হেল্ল'
কোৱা?
অ ' আহিছে এতিয়া মাত?
আহিছে এবাৰ সৰুকে আহিছে।
আটছা ৰখা হেল্ল' এতিয়া আহিছে?
উ সৰুকে আহি আছে কোৱা বাকী কোৱা কি কৰি আছা?
অ' এনে
ময়ো এনেও শুই আছো দিনটো ধেৰ কাম কৰা হ'ল ন আজি।
অ আচ্ছা -আচ্ছা ভাত খালা ভাত খা? লা
ভাতটো খোৱা নাই বাৰু আজি মই ৰুটি বনালো আৰু ঘুগুনি বনালো।
আত্ছা তোমাৰ মাততটো শুনি পেলাই এনেকুৱা লাগিছে তুমি বহুত ভাগৰি আছা৷ তোমাৰ মাতটো শুনি লাগি আছে তুমি ভাগৰি আছা।
নহয় অ' তোমাৰ মাততো শুনাই নাই মই সেইকাৰণে একে লাহে -লাহে শুনি আছো।
জানো কি প্ৰব্লেম হৈছে এতিয়া।
উম মানে কি উ হাতৰ সুধিৰ ৰুইছো ন'
অ -অ
চ' কালিও কাম কৰিলো বহুত আজিও কৰিলো মানে অলপ হেৰি লাগি আছে অলপ। প কাটিলে আজি মানে অলপ ভাল লাগি থকা নাই কাৰণে
অ আচ্ছা -আচ্ছা -আচ্ছা অ আজিকালি খাত লাগিছে ন ত আমাৰো ঘৰতে মানে বহুত খিনি বস্তু ধুইছে তোমাৰ ঘৰৰ পৰ্দা বিচনা বেত
হম হম ধুব লাগিব নহ'লে। নাপাই নো।
সেইটোয়ে বাকী তোমাৰ দিন বিলাক দিন বিলাক কেনেকুৱা যায়নে।
উম দিনবোৰ ঠিকে থাকে। মানে আৰু যায় আৰু যেনে তেনে সদায় ঘৰৰ ভিতৰতে কাম অনলি বিজি। কামেই কাম ন ধেৰ সন্ধিয়া সময়ত চাহ ভাত। লাগে পঢ়ি আছো বাকী। উম তেনেকেই যায় আৰু কাম বন কৰি।
আচ্ছা বাকি ইনেই তুমি কলেজ স্কুল। মোৰতো ঠিকে যায় বাৰু মানে তোমাৰ মই কলেজ যাওঁ কলেজৰ পৰা আহি তোমাৰ। কমতে ক্লাছ যাওঁ ন সেইয়াই আৰু বাকী তোমাৰ কলেজ স্কুল শই আছে।
কলেজ স্কুল শেষ হৈছে বাৰো মই অঁ যোৱা বছৰে ডিগ্ৰী কম। কমপ্লিত হৈছিলে ইয়াতে এটা মানে সেমেষ্টাৰ্ত মুৰ এৰীয়াৰ লাগিচিল কাৰণে এইবছৰ পলিটিকেল চাইঞ্চত দিলো
অ আচ্ছা আচ্ছা গম পাইছো ঠিকে আছে এতিয়াতো তুমি হৈ গ'ল ন কমপ্লিট
কম্প্লিট হৈ গ' এতিয়া মই এম এ এণ্ট্ৰেঞ্চ একজাম দি যেনিবা তিনি তাৰিখে
আচ্ছা আ্ছা ঠিক আছে বাকী এইটো এম এ কাৰণেত পঢ়িব লাগে নেকি?
পঢ়ি আছো বহুত টাফ হয় কিমান পঢ়িব লাগে।
আচ্ছা বাকী তোমাৰ এনে যেনেকে ভাবিলোৱা এইটো এম এ তটো তোমাৰ টিচিং লাইনৰ কাৰণে হয় নে কিহৰ কাৰণে মানে এইটো এম এটো মানে কিহৰ কাৰণে পঢ়ে কিবা এটা কৰ্চ হয় নে নে
নহয় নহয় এইটো তোমাৰ এইটো কৰ্চ বুলি নহয়। যদি তুমিটো একজাম দিয়া তেহে মানে এম এৰ কাৰণে তুমি চিট পাবা। ডেইলি হয় মানে দেওবৰীয়া কৰ্চটো হয় কিন্তু সেইটো কৰ্চতকে এইটো যোনটো বেছ। একে চাৰটিফিকেট হয় কিন্তু মানে পঢ়োৱাত তালিকটো বেলেগ টাইপটো বেলেগ আৰু এট এক দিয়ে সেই মানে ডেইলি হয় আৰু
আচ্ছা আচ্ছা বাকী এনে তোমাৰ এনে তোমাৰ মেজাৰ
মেজৰ নাই মোৰ ৰেগুলাৰ হয়।
আচ্ছা তোমাৰ ৰেগুলাৰ আছে।
পাৰ্চেন্টেজ কম যে সেইকাৰণে নাপালো চিট।
অ একো নাই দে এতিয়া এম এ টো ভালকে পঢ়া ভাল এটা চাকৰি পাই যাবা।
চাকৰি কাৰণে চোৱা নাই বাৰু এনেই নিজৰো অলপ মানে অভিজ্ঞতা বা্ জ্ঞান থাকিব লাগে চাকৰি টো কপালৰ লিক ক্ষুণ পাওঁ নে নাপাওঁ।
সেইটোয়ে কিন্তু এইটো তোমাৰ কষ্টতো
কষ্ট কৰিব লাগিব এতিয়া চাওঁ ভগৱানে কোনফালে লৈ যায়।
সেইটোৱে সেইটোৱে বাকীটো পঢ়া লিখাতো এতিয়া ভালকে চলি আছে ন এম এ কাৰণে?
উম হম পঢ়ি আছো বাৰু। এতিয়া ভগৱানৰ কৃপাত ভাল হলেই হ'ল আৰু একজামটো।
আচ্ছা, আচ্ছা ভালে হ'ব দিয়া। বাকী একেদিনটো পঢ়িব পৰা নাই চাগে? এনেকই খাত লাগিছে।
উম, নাই, নাই। পঢ়িব পৰা নাই। কেইদিন কাম কামকে গৈ আছে। আজি পৰা সন্ধিয়া ভালকে পঢ়িম আৰু। এম চি কিউ টাইপ কুৱেশন হয় বাৰু। ইমান তাফ নহব, কিন্তু পহিব লাগিব দেই কাৰণ হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ পৰা আহিব ন পলিটিকেলৰ ওপৰত? বি এ একদম লাষ্ট চেমিষ্টাৰলৈকে যিমান পঢ়িলো
আচ্ছা, আচ্ছা।
পলিটিকেল চাইঞ্চ নাছিলে। কিন্তু এইবাৰ পলিটিকেল চাইন্সটো মই ভাল পালোঁ এক্সামটো দি। চ সেইকাৰণেহে ললো মই। মানে
এনে মোৰ পলিটিকেল চাইন্স লোৱাৰ মানে কোনো ত হেৰি নাছিলে, মন নাছিলে। লে। পঢ়ি ভাল পাইছো মানে চাবজেক্টটো।
অ পলিটিকেল চাইন্সটো তোমাৰ ভালে হল। মই মানে সৰুৰ পৰা পঢ়া ন পলেটিকেল চাইন্স। ক্লাছ ছিক্সৰ পৰা। চ' মই মানে পঢ়ি পঢ়ি ভাল লাগিছিল ন আৰু মোৰ মানে ক্লাছ টুৱেল্ভত ভালো ৰিজাল্ট আহিছিলে। মই আৰ্টচ লৈছিলো ন। ত' মানে মই চি মাৰ্কচ মানে তোমাৰ পলিটিকেলখনতে পাইছোঁ। সেইটোৱে। বাকী এনে তোমাৰ যি কয়। সেইটোৱে, বাকীটো একেদিনতো যোনদিনা খাট লাগে, এইটো কি কয় খাট নে কি কয়?
অলপ ওচৰত আহাচোন। তোমাৰ মাতটো একে কমকে আহিছে।
মানে মই ফোনটো ওচৰতে লৈ থৈছো। অ আ মাতটো কিয় অহা নাই ধৰিব পৰা নাই।
অ এইটো নাজানো দেই আৰু এজন মানে মোক অ ফোন কৰিছিলে কালি
তেওঁ একেই অৱস্থা।
আচ্ছা ইতিয়া আহিছেনে?
এতিয়া আৰু কমেই আহি আছে বাৰু। বাৰু একো নাই দিয়া অলপ অলপকে আহিলেও।
আচ্ছা, আচ্ছা ঠিকে আছে দিয়া বাৰু। এই সেইটোৱেটো। অ সেইটোৱে হব। পাৰে ছাগে। মোৰ মানে ইয়াত মানে নেটৱৰ্কটো ইমান এটা ভাল নহয় ন।
উম, উম আমাৰ এইফিল হৈছে। মানে মোৰো ফৰ জি হয় ন।
অ, আচ্ছা, আচ্ছা। ঠিকে আছে, বাকী অ সেইটোৱে বাকী এনেইতো খাত লাগি আছে ন? খাত লগা দিনত তো একো মাছ মাংস খাব নালাগে বোলে? আচ্ছা, ৰাতিপুৱাই ভাঙিলে নেকি?
অ, ৰাতিপুৱা নটা কিমান মানত ভাগিলে।
আচ্ছা, আচ্ছা। মানে মই ইমান এটা কথা নাজানো ন। ইমান এ মই মানে বাহিৰত আছিলো ন, অসমত মানে কেইদিনতে আহিছিলো, মানে দুই তিনিমাহ মানহে হৈছে। সেইটোৱে মানে ইমানে এটা নাজানো বস্তু বিলাক, অ। অ মই মানে পঢ়াৰ কাৰণে গৈছিলো মানে ডিগ্ৰীটো ক কমপ্লিট কৰিব কাৰণে ন ভাল। ভাল মানে ইলেভেন টুৱেলভটো বাহিৰতে পৰিছিলো আৰু মোৰ ঘ যোনটো কলেজত আছিলো ন তা ওচৰত। ভাল ইউনিভাৰ্চিটি এটা আছিল ভাল ইভাৰ্চিটিতে তোমাৰ ডিগ্ৰীটো কমপ্লিট কৰি অসমত আহি গৈছো আৰু।
ভালকে পঢ়া শুনা কৰা ভাল চাকৰি এটা পাব লাগে ন।
সেই সেইটোয়ে এতিয়া তোমাৰ মই চাই আছো বাৰু কিবা গভৰ্মেন্ট ভাল জব মানে। চবতে এপ্লাই কৰি থাকিম আৰু য'তে। পাওঁ আৰু সোমাই যাম আৰু তাতে। অহ সেইটোৱে।
এতিয়া গভমেন্ট চাকৰি বিলাক কি জানা তোমাৰ কপালত থাকিলে পাবা।
অ সেইটো হয় বাৰু গভমেন্ট চাকৰিটো টান আছে।
বহুত মানে এনেকুৱা হৈছে পঢ়ি পেলাই ঘৰত বহি আছে।
সেইটোটো ন তোমাৰ ডিগ্ৰীটো কমপ্লিট কৰি পেলাই মোৰ লগৰ কেইজন মানু মোৰ দাদা। এনেই মানে ঘৰতে বহি আছে মানে তিনি চাৰি বছৰৰ পৰা একো চাকৰিও পোৱা নাই সিহতে।
উম। উপায় নাই কাৰ কপালত কি আছে। এতিয়া কেনেকে জানিবা ন নিজৰ কৰ্ম কৰি গলেই হ'ল।
সেইটোয়েইটো বাকী তোমাৰ এনে ৰেলৱে চাকৰি দিব পাৰাটো তুমি।
আহ
এইটো
ৰে'লৱে চাকৰিটো মানে কেনেকুৱা সেইটো মই বুজিব নোৱাৰিলো?
এইটো মানে ৰেলৱে চাকৰিতটো যেনেকুৱা তোমাৰ ভাবি লও বহুত খিনি কাম আছে তোমাৰ যেনেকে ভাবি লও লোৱা, এটা অফিচাৰ ৰেংক আছে তাত মানে তোমাৰ এ চিটে বহি বহি কাম বিলাক কৰিব পাৰিবা ঠিক আছে? যে
উম
বাকীতো তোমাৰ হয় যোনবিলাক যেনেকে ভাবা অ তুমি কামত লাগিলা তাৰপিছত তোমাৰ এইবিলাক যে ৱৰ্কাৰছ বিলাক হয় যে লিভ এবিলাক সিনতক কামত মাতি পেলাই তুমি ট্ৰেইন চাফা কৰিলা ঠিক আছে। সিনতক ক'লা মানে কি এইখিনি চাফা কৰা আকৌ কণ্ডাক্টাৰ হয়, টিকেট কটা এইবিলাকে কাম থাকে আৰু।
বেছি টাফ কাম নাথাকে ন?
ন বেছি টাফটো নাথাকে কিন্তু এই ইমান গৰম দিনত ভাবাচোন একেদিন কি গৰম দিছ- তোমাৰ ৰে'লৱেত কাম কৰিবা ইমান মানুহ আহিব কিন্তু গৰম ভাব টো আহিব বহুত কষ্ট হয় ন সেইটোৱে।
মানে মই আগতে ৰেলৱে জব বুলি ক'লে কি ভাবিছিলো জানা? ভাবিছিলো চাগে ৰে'লৰ চকাৰ কাম কৰিব লাগে।
অ সেইবিলাকো আছে দেই মানে চকা কাম নহয় মানে, যেনেকুৱা ইঞ্জিনটো চেঞ্জ কৰোতে মানুহ থাকিব লাগে ন ৰে'লৱে মানুহ‌। অ সেইটোৱে এ চাব লাগে কেনেকে চেক কৰিছে ভালকে লাগিছে নে নাই ট্ৰেইনটো চলিব পাৰিব'নে নাই? বুজিছা?
আছে ন তেনেকুৱা কিন্তু চবে ধেমালিতে উৰুৱাই দিয়ে মই ভাবিছো এনেকুৱা একো কাম নাই।
নাই নাই এইটো আছে বাৰু। বাকী জানা তুমি এটা কথা এই যে ট্ৰেইন বিলাক যে চলে সেইটো মানে এটা ষ্টেচনত আহিব তোমাৰ ইঞ্জীনতো বদ বদলি কৰে। মানে গৰম হৈ যায় ন ইঞ্জীনতো টো চলি চলি সেইকাৰণে।
উম চেকিং হয় ন?
অ চেকিং হয় বাৰু মই মানে মাজতে ট্ৰেইনত গৈছিলো ন চেকিং হৈছিলে মানে।
উম মই উঠা নাই বাৰু আজিলৈকে কিন্তু বুজি মানে উঠিছে কয় আৰু যে মানে উ হেৰি ইমান এটা সা- সুবিধা নাই ট্ৰেইনত উঠাত।
অ সেইটোতো হয় মানে
পইছাটো ক'ম বাৰু।
অ সেইটোয়ে মানে তুমি ভাল চেন লাগিলে তুমি কমফৰ্ট লাগিলে মানে ভাল ভাল ভাল তুমি টিকেট কাটিব লাগিব ভাল ট্ৰেইনৰ। তাৰ দুশ তিনিশ লয় তুমি একদম শুই শুই যাব পাৰিবা আৰামচে এি ছি বতা'ত শ্লীপাৰ বিলাকত।
মানে ট্ৰেইনত কিমান দূৰলৈকে যাব পাৰি মানে বাহিৰলে নে পুৰা?
ন তুমি ইফ ইয়াতো তোমাৰ ইয়াৰ পৰা তুমি গুৱাহাটী লগকে যাব পাৰা ঠিক আছে গুৱাহাটীৰ পৰা তুমি দিল্লী ডাইৰেক্ট দিল্লী যাব পাৰা দিল্লীৰ পৰা তুমি যেনেকে ভাবিলো চাউথ ইণ্ডিয়া যোৱা কেৰেলা তামিলনাডু পুৰা যাব ট্ৰেইনতটো মানে বহুত দীঘলীয়া গম পাইছা? সেইটোৱে বাকী হব দিয়া, কিবা কাম থাকিলে কল কৰিম ন?
বাৰু ঠিক আছে কল কৰিবা মাজে মাজে।
অ হ'ব দিয়া।
বাৰো দিয়া।
হ।